অহ, ভালে আছে।
অ, হয় আছো ভালে। আছো আপুনি। অহ।
ব্যস্ত আছে নেকি।
নহয়, নহয়।
অ ফোন কৰিলো মানে। গৰমৰ ছিজন আহিল নে। ত বাহিৰত অলপ ভ্ৰমণ কৰিব। যাওঁ বুলি পৰিকল্পনা কৰি আছো। ত 'ক'লো যে লগত যদি বন্ধু বান্ধৱ দুই চাৰিজন। যায় ভাল হ'ব কিবা পৰিকল্পনা কৰিছে নেকি বাহিৰত যোৱাৰ।
বাহিৰত যোৱা মানে মইও। আপোনালোকে যদি যায় তেনেহলে মইও যাম এ অহা মাহত। এটা প্ৰগ্ৰাম কৰক আপোনালোকে ভ্ৰমণ। ভ্ৰমণটোতো কৰিবই লাগে ভ্ৰমণ কৰিলে। বহুত বস্তু শিকিব পাৰি।
হয়, হয়।
দেখিবও পাৰি শিকিবও পাৰি। ত' আপোনালোকে ক'ত বা মানে। আ আগতে কোনোবা ঠাইত গৈছিলে নেকি হেল্ল'।
নাই মইতো এনে গৈছোঁ কিবা। জাগাতো গৈছোঁ। কেইবা ঠাইতো গৈছোঁ। তাৰমানে এইবাৰ ভাবিছোঁ ফেমিলি লৈ যাম। ফেমিলি আছ।
অ' হয় হয় হয়, আছে ফেমিলি আছে। ফেমিলি লৈ গ'লে আৰু বেছি ভাল হ'ব।
হয় আমিতো ধৰক যাৱে যায়ে থাকো না মাজে সময়ে হয় নে নাই। ফেমিলি লৈ যদি যাওঁ, বাচ্ছা বিলাক আছে বাচ্ছা আছে ল'ৰা আছে।
হয় হয় হয় লৰা-ছোৱালী বিলাকেও বহুত বস্তু দেখিব পাৰিব হয়।
সঁচা কথা এটা মানে কি ভ্ৰমণ কৰিলে বহুত কিছু শিকিব পাৰি। এই আপুনি এটা কথা কল না শিকিব পাৰি। চাব পাৰি, মনটোও অলপ মানে ফ্ৰেছ ফ্ৰেছ লাগে ভাল লাগে।
ভাল লাগে হয়।
কিতাপত আমি যিবিলাক নাপাওঁ, সেইবিলাক ভ্ৰমণ কৰিলে বহুত। কিবাকিবি শিকিব পাৰি, তাৰমানে ধৰক বাহিৰৰ। হয় বাহিৰৰ মানে পৰিৱেশটো, সংস্কৃতিবিলাক। তাৰে পৰিৱেশ কথা-বতৰা খোৱা-লোৱা। হা তাহুন বা কেনেকৈ খায়, আমি বা কেনেকৈ খাওঁ। ডেইলি ৰুটিন। মানে মানুহ মানুহবিলাক কেনেকৈ চলে আমি বা কেনেকৈ চলোঁ বহু মানে বহুত। কিবা কিবি।
বহুত কিবা কিবি শিকিব পৰা যায় দেখিব পৰা যায় আৰু তাৰ পৰা। বৰ ভাল লাগে মানে সেইকাৰণে যাব লাগে ভ্ৰমণ কৰিব লাগে। ভ্ৰমণ আমাৰ। কাৰণে অতি গুৰুত্বপূৰ্ণ বস্তু।
হয় হয় হয়।
তাৰপিছত ক'ত বা আপোনালোকে মানে প্ৰগ্ৰামটো কৰিলে যে। ক'ত যাব?
মানে এনেকুৱা ফাইনেল ফাই ফাইনেল হোৱা নাই। কিন্তু ল'ৰাটো কৈ আছে তাৰমানে এই যে কিতাপত পায় না কিতাপত। মানে পৰা থাকে তাজমহল তাজমহল তাজমহল চাব যাব।
অ' তেনেহ'লেতে এইটো তাজমহল এইটো আগ্ৰাত অৱস্থিত আছে।
আগ্ৰা আগ্ৰা হয় হয়।
তেনেহলে অ'।
মই যোৱা নাই, মোৰ ওপৰত।
অ' মইও মইও। যোৱা নাই, মানে তাতে গ'লে ভাল হ'ব মানে। আমি ইয়াৰ পৰা কিহেৰে গ'লে ভাল হ'ব, বাছ। বা প্ৰাইভেট কাৰ বা ৰে'লেৰে?
ট্ৰেইন ট্ৰেইন দি যাম বুলি ভাবিছোঁ। তাৰমানে ফেমিলি ফেমিলি যাব না। ট্ৰেইন দি গ'লে অলপ ভাল হ'ব।
হয় হয় হয় হয় তাতে। সুবিধাও আছে ট্ৰেইনতো সুবিধাও আছে।
হয় দহ পোন্ধৰ দিন আগত যদি আমি টিকেট কৰোঁ।
হয়।
শ্লীপাৰ বা ৰিজাৰ্ভেশ্যনত যাব পাৰিম ফেমিল লৈ, ট্ৰেইনতে ভাল। ট্ৰেইনত গ'লে আপোনাৰ লং একচুৱেলি অলপ দীঘলীয়া ভ্ৰমণবিলাক ট্ৰেইনত কৰিলে ভাল।
এ তেনেহ'লে তাতে গৈ আমি আগ তাজমহলটোও দেখিব পাৰোঁ তাৰ পিছত আৰু কিবা-কিবি আৰু বহুত দেখিবলৈ ঠাই আছে, তাতো যাব পাৰোঁ আমালোকে।
ভাৰতৰ ৰাজধানী দিল্লী।
হয়, হয়, দিল্লীটো, হয় দিল্লীটো চাব পাৰোঁ আমি। আমিতো কেতিয়াও যোৱাও যোৱাই নাই।
নাই মই যোৱা নাই, মই এনে বাহিৰত গৈছোঁ কেইবাবাৰো নেপাল গৈছোঁ। ভূটান গৈছোঁ, আপোনাৰ এইফালে নাগালেণ্ড গৈছোঁ। উম, মেঘালয় গৈছোঁ।
অ', আপুনি উম, বহুত ঠাই ঘূৰিছে। আহা। অ', যে আপুনি যিবিলাক ক'লে মানে আপুনি যে মেঘালয় গৈছিলে, মেঘালয় কেনেকুৱা ঠাই সেইটো অলপ জনাব মানে তাত
মেঘালয়তো মেঘালয়ৰ মানুহবিলাক সঁচা কথা ক'ব গ'লে হয়। মেঘালয়ৰ মানুহবিলাক সঁচা কথা ক'ব গ'লে বহুত ভদ্ৰ মানুহ, তাৰমানে পাহাৰ এৰিয়াৰ মানুহবিলাক এনেই অলপ ভদ্ৰ থাকে। আৰু মানে মেঘালয়ৰ মানুহবিলাকৰ খোৱা লোৱা। খোৱা লোৱা, লোৱা খোৱা লোৱাটো আমি বহুত মানে ৰাফলি খাওঁ হয় নে নাই। ভোক লাগিলে কেতিয়াবা বজাৰত আহো পটককে চাওমিন খাই দিওঁ বা ম'ম' খাই দিওঁ। মানে তাহাৰ খোৱা লোৱাটো অলপ বেলেগ, একদম পুৰা বইল। যিটো সেই বইলটো খাই, বেছিভাগ আৰু মই চাইছোঁ মই নিজে আছিলোঁ তাত। তে মানে স্বাস্থ্যটো এনেকুৱা ভাল। মানে স্বাস্থ্যৰ এনেকুৱা যতন লয়, বহুত ভাল।
আহো
আৰু পাহাৰীয়া এৰিয়াত আপোনাৰ মানে বেছিভাগ মানে মৌচমটোৱে ই থাকে আপোনাৰ ঠাণ্ডা থাকে বেছিভাগ। সেইকাৰণে চেহেৰা পাতি, হয়, চেহেৰা পাতিবিলাক অলপ ভাল আৰু মানুহবিলাকৰ একদম নম্ৰ ভদ্ৰ।
অহ। অ', হয়, হয় আমালোকেটো হয়।
ফেমিলি লৈ একচুৱেলি যাব লাগে বছৰত কমচে কম এক
যাব লাগে, যাব লাগে আমাৰ আমাৰ লৰা-ছোৱালীবিলাকৰ মানে যিহেতু ভাৰতৰ ৰাজধানী, দিল্লী সেইটো চালে ত' আ আমাৰ
এটা বাচ্ছাবিলাকৰো এটা স্মৃতি হৈ থাকিল হয় ন' নাই যে দেউতা বা আব্বাই লৈ গৈ ছিল অহ, দিল্লী লৈ গৈছিল ভাৰতৰ ৰাজধানী চাই আহিছোঁ। বা আপোনাৰ আগ্ৰা এটা সাতটা সাতটা বস্তুৰ ভিতৰত এট এটা আচৰিত বস্তু, আগ্ৰাটো এই কি কয়
উম, লালকিল্লাও চাব পাৰোঁ আমি তাতে অ', লাল কিলাও চাব পাৰোঁ তাতে।
হয়, হয়, হয়।
লালকিল্লাটো তাৰপিছত তাৰ পিছত আছে ইণ্ডিয়া গেটটো। এইবিলাক আমাৰ ইতিহাসত আমাৰ আগৰ ইতিহাস, এইবোৰ চালেও বহুত ভাল লাগিব।
হয়- হয় তাজমহলটো ধৰক আপোনাৰ সাতটা বস্তুৰ ভিতৰত এটা মানে সাত সাতটা বস্তুৰ ভিতৰত তাজমহলটো আছে। হয়, আচৰিত বস্তুৰ ভিত এইবিলাক চোৱাৰো দৰকাৰ আছে, আৰু মই নিজে চোৱা নাই ফেমিলীয়েও আছে বাচ্ছাটোও কৈ আছে।
হয়- হয় কিমান দিনৰ ভ্ৰমণ এইটো কৰিব। অ' মোৰ ছোৱালী অ' আমাৰ এ ল'ৰা নাই মানে ছোৱালী আছে দুজন। দুজনী আছে ছোৱালী।
আচ্ছা- আচ্ছা, যাব পৰা অৱস্থা আছে।
হয়- হয় যাম- যাম, হানড্ৰেড পাৰ্চেণ্ যাম।
হয়।
অ' সিহঁতে মানে স্কুলৰ পৰা আহি কৈ থাকে যে আমি ভ্ৰমণ কৰিব যাব লাগে আমি।
বহুত ঠাইত দেখাই নাই। মানে ট্ৰেইনতো উঠিলে এটা সিহঁতৰ এতিয়ালৈকে ট্ৰেইনতো উঠা নাই সিহঁতে।
আচ্ছা-আচ্ছা।
বহুত কিছু শিকি ব পাৰিব মানে আ-আনন্দও ল'ব পাৰিব তাত।
হয়- হয়। ভ্ৰমণটো সঁচা কথা ক'ব গ'লে ভ্ৰমণটো তাৰ মানে শি ক্ষা আপোনাৰ এই আমি যে পাইছোঁ বহি কিতাপ পঢ়ি সেইটো ভ্ৰমণৰ লগত কোনো ই নাই ভ্ৰমণটো বেলেগ বস্তু।
অ'।
লে আপুনি বাহিৰা বস্তু
ভ্ৰমন, হয়- হয়।
হ'লেও কিছু এটা অৰ্জন কৰিব পাৰিব।
হয়- হয় বহুত ইতিহাস জানিব পাৰিব শিকিবও পাৰিব নে, অ'।
সৰু বাচ্ছাবিলাক এতিয়া যদি লৈ যাওঁ সেইটো মই ধৰক আপোনাৰ মানে স্মৃতি হিচাপে মনত থাকি যাব। যে দেউতাৰ লগত গৈছিলো মাৰ লগত গৈছিলো হয়না।
হয় আৰু এটা ঠাইত যাব পাৰো মানে সেইটো হ'লে আমাৰ ওচৰতেই যিটো যে ৰা হয় এই আমাৰ অসমৰ ভিতৰতেই।
হয়-হয় অসমত আছে অসমত বহুত জেগা আছে।
হয়-হয় এই আমাৰ ওচ ঘৰৰ ওচৰত তে মানে কিমান কিলোমিটাৰ হ'ব মানে দহ পোন্ধৰ কিলোমিটাৰ হ'ব এ ৰায়মনা যিটো নেশ্যনেল পাৰ্ক
হয় হয়- হয়।
এই ৰায়মনা নেচনেল পাৰ্কতো আমি যাব পাৰো মানে ফেমিলি লৈ কিনেই যাব পাৰু ইয়াত।
হয়- হয়- হয় - হয়।
এইটো আমাৰ লগৰ মানে নেক্সট হয় হয়-হয় ঘৰৰ ওচৰতেই হয়। অ' নেক্সট হয়- হয় ইয়াত, হয়। তাতে গ'লে বহুত খিনি বস্তু দেখিব পাৰো মানে যেনেকুৱা যে জীৱ-জন্তু বিলাক যে আছে।
হয় হয় হয়।
বাঘ হৰিণ এইবোৰ চাব পাৰে চাব পাৰিব ল'ৰা ছোৱালী হতে।
হয় হয়। নাই ঘৰৰ ওচৰতত। যদি ফেমিলি লৈ যাব পাৰি অসুবিধা নাই, সৰু গাড়ী এটা লৈ। আপুনি ইফালে ফেমিলি লৈ আহিল। মই এইফালে ফেমিল লৈ গ'লোঁ, একেলগে গ'লোঁ ঘৰৰ ওচৰত। ঘূৰিও আহিলোঁ, চাইও আহিলোঁ। আমি ধৰক কেতিয়াবা ইচ্ছা কৰিলে ইচ্ছা হলে আমি গুচি যাব পাৰি হয় নে নাই। ফেমিলি যাব নোৱাৰে ঘৰত থাকে।
এনেই ভাড়া গাড়ী এটা ভাড়া কৰিও যাব পাৰো ইয়াতে।
হয় যাব পাৰিম।
আপুনি গুৱাহাটীত গৈছিলে নে নাই ভ্ৰমণ কৰিবলৈ?
ক'ত?
গুৱাহাটীত।
হয় হয় হয় গৈছোঁ। গুৱাহাটীত মই আছিলোঁ ছয়মাহ এই ছয়মাহ নহয় গুৱাহাটীত মই ভালে কিছুদিন আছিলো।
অঁ তেতিয়াহলেতো আপুনি হয়। অ হয়, তেনেহলেতো আপুনি এ গুৱাহাটীত এই কলাক্ষেত্ৰ হয়, কলাক্ষেত্
হয় কলাক্ষেত্ৰত কলাক্ষেত্ৰত গৈছোঁ। কলাক্ষেত্ৰত গৈছোঁ গুৱাহাটী, আপোনা তাৰ চিৰিয়াখানা আছে তাতে গৈছোঁ।
অ চিৰিয়াখানাও দেখিছে আপুনি হয় অঁ। অ চাইন্স মিউজিয়ামত গৈছিলে? অঁ।
বলক একদিন পৰিকল্পনা কৰক, ক'ত যোৱা যায় ফেমিলি লৈ।
ক, অঁ।
পৰিকল্পনা এটা কৰক, ক'ত যাব পাৰে।
হেল্ল।
গৰমৰ বন্ধ আছে।
আচ্ছা
হয়। ত', ঠিক আছে। আজিৰ কাৰণে ৰাখোঁ।
হয়, ঠিক আছে। আপোনাৰ লগত কথা, ভাল লাগিল।
হয়, হয়, হয়। আপোনাৰ লগতো কথা পাতি ভাল লাগিল। একচুৱেলি, বস্তুবিলাক শ্বেয়াৰ কৰিব লাগে। মাজে-সময়ে ফোন কৰিব লাগে। আপুনি নজনা বস্তু এটা জানিব পাৰে। মই নজনা বস্ত
বস্তু এটা জানিব। হয়, হয়, হয়।
ঠিক আছে।
হয়, ঠিক আছে।
ঠিক আছে, হয়।